অ। হেল্ল' ভাইটি।
অ ভাইিট ক।
ছা।
এ ঘৰতে আছো দিয়ক ভাইটি।
অ সৰতে মানে খবৰ চবৰ ভাল ন।
তুমি ক'ত আছা।
মই এই ঘৰতে আছো এই বৰষুণ দি আছে না আজি ৰাতি। ৰাতিপুৱাৰ পৰা ঘৰতে আছো।
অ তহঁতৰ সিফালে পানী পৰি আছে নেকি?
অ অ কিয় বা বৰষুণ দি আছে কালিৰ পৰাই বৰষুণ।
হয় নেকি আমাৰ ইফালেও পৰি আছে দেখোন
উম ভাত খালা নে নাই?
নাই খোৱা নাই বই বনাই আছে চাগে!
অ। কি বনাই আছে।
এ কিবা নেজানো দালি আলু ভাজি আৰু কিবা বনাই।
উ ঠিকে আছে নাই নাই। খবৰ ভাল না এই দেৰিকে খাম দেৰিকে খাম অঔ আচ্ছা এই অলপ আগতে ৰুটি তিচা খালোঁ মানে।
অ পেটটো ভৰাাই ললি আগতে।
অ পিছত লাহেকে ভাত খাম আৰু আহ লাইন চাইন নাই মানে অহা যোৱা কৰি আছে মবাইলো চাৰ্জ আছে।
কিবা ইনভাৰটাৰটো নাই নেকি ইনভাৰটাৰটো চলাই দিবলৈ পাৰিলি হয়,
ইম্ভাৰ্তৰটো মানে ৰাতি লাগিব যে।
অ সেইটোৱে না
টো দিনত চলালে মানে মানুহবিলাক মোবাইল চাৰ্জ দিব আহে সেইকাৰণে মানে হেৰি ব্যৱহাৰ নকৰোঁ দিনত।
ঠিক আছে দেই ক'ব লাগিব।
অ অ একটো মানে তামং কি আজ আমাৰাৰে কোনুৰ বা জন্মদিন নহয়। হয়।
এ গান চান গালি নাই মনু জন্মদিন বুলি।
এই গাম ৰ, তুমি হেৰি চুপা চুপীখন চালা নে নাই?
হা!
এই চুপা চুপি নতুন যে অসমমীয়া এখন ছবি বনাইছে।
কিবা শুনা নাছিলো তুমি শুনিছা নেকি কোৱাচোন একবাৰ শুনিলে।
নাই ম এইটোতো আজি মনৰ জন্মদিন গানটো আছে হেনেকোৱা।
কিবা শুোৱা নাছিল। তুমি শুনিছা নেকি?
নাই শু নাই ৰ
তোমাৰ মনত থাকিলে গাবচোন মই অলপ শুনো মানে শুনাই নাছিলো কিবা, তুমি আজি প্ৰ প্ৰথম ক'লা আৰু প্ৰথম শুনিলোঁ কি আজি মোৰ ম এনে গান আছে এনেকুৱা
অ আজি আমাৰ এনে আমাৰ মনুৰ জন্ম দিনে আহি প্বা সন্ধিয়া
তালি এডজাষ্টমেণ্ট কৰিছ নেকি
আহ তুমি এটা ডাঙৰ পেজেন্ট লৈ আহিবা
যাম যাম ল কেতিয়াৰ পৰা পাৰ্টি ষ্টাৰ্ট হব
দছটাৰ পৰা ৰাতি
অ আৰু পিছত এ শেষ হব ৰাতি তিনিটা দুটাত
এনেকাই
ম ত থাকাইটো দাম ন
অঁ থাকাকৈ আহিব এই গাড়ীখন লৈ আহিব চাৰি চাক তাকোন
অ হেটো লৈ যামই
মানে এনে ৰাতি হ'ব ন তাতেতো ৰুম চুম নাই না পাৰ্টিটো তাত স দিছোঁ আৰু
আহ যিটো আজি আমাৰ মনৰ জন্মদিন
জন্মদিন আৰু চিংগাৰ আহিব
কোন এই চিঙাৰটো কোন
সন্তো মানে এনেই নকৰিলে হয়
কৰ্তেল নেকি প্ৰাইচটো কিমান হৈছে সেই পিছত প্ৰাইচটো কিমান লব
বাৰ হাজাৰ পইচা মানে দুই তিনি ঘণ্টা হে না
উ
আৰু কেকটো কেকটো তুমি দিব পাৰিলাহেঁতেন
পাৰিলো হয় কিন্তু মই ভাবিছিলো পাৰ্টি যে এতিয়া কেক নিদো যে কিবা দ বিয়াৰ তাৰ পিছত আকৌ উ মিউজিক পমে
অ হয়
ইখিলে থাকিব নাথাকে
এই সেইবোৰ নাথাকে মানে আমাৰ এই কিছুমান মানে সন্মানে সদস্য থাকিব ন তাত
আহ আহ
তুমি পিছত তুমিই হেৰি বেলেগত খাব পাৰিবা তাত নোৱাৰিবা আৰু কি
অ
সেইটো বেয়া পাই লাভ নাই
নাই নাই বেয়া নাপা অ কৈছা যে
আমি বাৰ্থডে পাৰ্টি হেৰিয়ে হ'ব ন? মেৰিজটো আৰু লালচা
কেনেকুৱা খাই দে মুৰিটো? কেনেকুৱা খাই
এই মুৰিটো মানে এই দৈ দিও খাব পাৰি চাহত ভিজাইও খাব পাৰি।
হয় নেকি?
উ তুমি মুৰি খোৱা নাই নেকি?
মুৰি মানে খাই পোৱা নাই।
অ' বাকী তোম মাৰ ৰি কলেজ
ধয় বন্ধ হৈ আছে। ‌ অ' আজি দেও ন এনেও আমাৰ বন্ধ হৈ আছে।
অ' ফাইনেল গ'ল তোমা লগত ফাইনেল এক্জাম?
আহ হৈছে শেষ হৈছে।
অ' আচ্ছা কোন চছেমিষ্টাৰ পালি?
এবাৰ ছিস্ক ছেমিষ্টাৰ হম মানে নহয় ছিস্ক ছেমিষ্টাৰ নহয় ‌ফিপ ছেমিষ্টাৰ ফাইনেল দিলোঁ এবাৰ ছিস্ক ছেমিষ্টাৰ হয়।
অ' আচ্ছা আচছা ঠিকে আছে তুমি গ্ৰেজুৱেচন কমপ্লিত কৰি‌ কি কৰিবা?
গ্ৰ্জোৱেছন কমপ্লিট কৰিবা নে‌‍‍ নে চাও ডি এল লেড কৰিম নেকি ডি এল এড কৰি চাও কেতিয়া আগত কিমান কৰিব পাৰো না এম এ কৰো পিছত ভাল অলপ চৰকাৰী। যাবৰ কাৰণে এপ্লাই কৰিব লাগিব। পালিয়ে পালো নলী নাই আৰু।
উম। এই আজিকালি আজিকালি চবেই গ্ৰেজুৱেচন তেনে কৰা
উম হয় নেকি?
পিছত গ্ৰেজেশ্যন গজ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব বিচ তাউলে হাজিৰা ফুৰিব যাব লাগে।
তুমি গ্ৰেজুৱেচন কমপ্লিট কৰিছা
হয় হয়
হয় নেকি কিমান কিমান কৰিলা তুমি?
মই এই কিবাৰ চৌবিশত হৈছে ক্লিয়াৰ।।
হয় নেকি
উ পিছত মই এতিয়া কিবাহে চাৰ্টিফিকেটখন এনে লৈ- যাওঁ লগত পিছত দাও থাকে লগত
এতিয়া জ্ববটো বেলেগ না এ জ্ববটো মানে পথাৰে পথাৰে হয় কেতিয়াবা ঘৰতো হয় জ্বব তো দেখা দেখা লাগে মানে অ
উ উ পৰিটিকেলত মেজ- লৈছিলো ভাবছিলোঁ পলিটিকেল হ'ম
অ
তত দ পথাৰতহে নামিব লগা হৈছে
অ তথাপিও ভালতো কামটো ভাল নো ন জবটো ভাল টো
ভাল ভাল এনেই গৰু আগত দুটা আ আগত দুটা গৰু থাকে তুমি পিছফালে থাকিব লাগে আৰু মানে নাঙল নাঙল যে
আৰু কিবা জ্বপটো ইমান কেই ঘণ্টা হয় জ্বপটো
এ ৰাতিপুৱা ফাৰ্ষ্ট টাইম যাব লাগে পাঁচটা বজাত
তাৰ চতে আহিব
এৰে ধৰ দছটামান বজাত কামটো শেষ হোৱাৰ পিছত পিছত আৰু তোমাৰ এ পাৰ্চেল ভাত দিবা যাব মানে ৰেডিমেড ভাত পাবি
ভাতৰ লগত কি কি আইটেম থাকে
ভাতৰ লগত দালি থাকে, পইতা ভাতো হয় কেতিয়াবা কেতিয়া-
হয় হয় হয় হয়
ঔ তুমি ৰাতিপুৱা কি খালা?
মই ৰাতিপুৱা চাহ খাইছো চাহৰ লগত কিবা অ মানে চাহ চাহ মানে নেমু চাহ খাইছো নেকি আজি
এই ঠানদাত নেমু চা
অ মানে খাই ভাল লাগে কিবা আজি খাব মন গৈছে
অঁ আচ্ছা এনে মই আগতে এবাৰহে খাইছোঁ দেই নেমু চাট আকৌ গৰমত খাইছোঁ।
য়ে অ
উ মানে গ নেমুৰ
অ সেইকাৰণে আজি এই যি খাইছো আৰু কি আজি
কালি কালি কালি কলেজত গৈছিলো কিবা কামত? উম এই কিবা ৰা দি কি দিনত তিতে আটটামান বজাত গ'লো নে কি মানে আমাৰ কিবা এই- কি কয় য়ে আমাৰ যেতিয়া মানে মাৰ্কশ্বিটবিলাক চব চেমৰ মানে মাৰ্কশ্বিটবিলাক জমা দিব লগা হৈছে।
হয় হয় হয়।
পিছত কলেজত যাই দেখা পাওঁ মানে সুধা পুলিচে এ পুলিচ
কিহৰ কাৰণে আহিছে পুলিচ?
পুলিচ কিবা কালি ৰাভা দিৱস আছিল না
ষ্ণু ৰাভা দিৱস।
অ' কালি তাত ৰাভা দিৱস পাতিছে চাগে। তাৰ কাৰণে ইমান পুলিচ আহিছে পুলিচ
ও ও ও‌ এড এডমিশন হ'ল ছে ছিক্স ছেমি- ষ্টাৰৰ?
হয় অ আমাৰ হোৱা নাই এডমিশন এতিয়াও। কিবা হ'ব নেকি আগষ্টৰ আগষ্ট ভাবে জুলাই মাহৰ শেষৰ টাইমত হ'ব চাগে।
অ আচ্ছা মানে গৰমৰ বন্ধৰ পিছত?
অ গৰমৰ পিছত পিছতে হব।
উম
কোৱা পিছা তুমি হা?
আজিচোন দেওবাৰ আজিচোন তোমালোকৰ ফালে বা বা জাৰ হয় ন? গাহৰি বজাৰ গাহৰি মাংস খাব পাৰি দেওবাৰে।
পাৰি কিন্তু মই ইমান ইমান নাখাওঁ আৰি খাওঁ
অ' আত্ছা। মানে গাহৰিটো আপুনি বেয়া পায়?
বেয়া নাপাওঁ ভালে লাগে মানে অলপ বেছি তেল তেল যা সেইকাৰণে ভাল নাপাওঁ খাই।
অ আপুনি কি মাংস বেচি খাই ভাল‌ পা‌য়? ভাল পায়
ব্ৰইলাৰ
অ ব্ৰইলাৰটোচোন এ চয়াবিন খোৱাৰ দৰেহে লাগে
‌ খাই
অ হয় নেকি আপুনি হাঁহ নাখায় হাঁহ, ছাগলী?
ছাগলীও খাওঁ!
অ তে ব্ৰইলাৰটো
নাই এ তথাপিতো দাম ন বইলাৰটো কিনি থব অকাত নাই মানে।
ইছ কৃষ্ণ তোমালোকৰ ঘৰত মুৰ্গী আছে নে নাই মুৰ্গী মুৰ্গী? অঔ হয় নেকি।
আমাৰতো ঢেৰ মুৰ্গী আছে।
হয় নেকি!
তোমালোকৰ ফালে লাইন আছে নে নাই লাইনটো?
লাইনটো মোৰ নাৰি থাকো। আজি মানে নাইন টো লৈছে নে মানে! আজি দেওবাৰ ন?
অ আচ্ছা।
আজো গোট অফিচ দিল বন্ধ থে আমাৰ অ আমাৰ সিফালে মানে জৰেু ছুটি লয় মানে আজি সন্ধিয়া টাইমত আহিব পাৰে একবাৰ দেখা দিব কিন্তু বেছি প্ৰ ভাগ মানে ল ইাৰক নিজৰ পূৰ্ব কো নাই নাই লাইনটোছে
উম তত কালি গ কৈছিলা তুমি হেৰিত কি কয় যে ক'ত বাজ যাম বুলি কৈছিলা আবেলি তিনিটা বজাত?
আ ক্লাব। অ গুছিল লো গুছ।
অ পিছত কিবা কি কৰিব দিলে?
মানে এইটো কি কয় এই কাপোৰ যি বনাই মানে শুক কেইটা! এইটো দিছে দেক চোন দে। প্ৰেক্টিচ কৰিব দিছে। এচ প্ৰেক্টিচ অ ছোৱালী মানুহে ঠিকে কৈছা। কিন্তু মই যাওক মন নাছিল মানে কি? তেতেয়া গেছিলো ত এনে কৰি আছিলো এনে
অ মই মানে মবাইলত ফটো দেখা পাইছো। ভাবিছো এতিয়া ছোৱালীৰ মানুহৰ কাম ল'ৰাবলাকে কেলে কৰে।
অ মানে এতিয়া অ কিছুমানে গিছিলে নেল গিছিলো আৰু কি মই যিটো ক্লাবৰ লগত জড়িত আছো মইও
অঁ অঁ
কেনে গৈছিলো আৰু গে
মোৰ আহাতে দেৰি হ'ল সেইকাৰণে যোৱাই নহ'ল।
ক'ত গুচিলা তুমি?
মই চোন কলে কলেজত গৈছিলো।
অ সেইকাৰণে বহুত মিছ কৰিছিলোঁ। আহিলে।
উ দেৰি হৈছে তাতে আৰু বৰষুণ আহি আছিল সেনেকে ৰখি ৰখি ৰখিব। লগা হোৱাৰ পিছত হোটেলত ভাত পানী খাইহে আহিলোঁ।
ভাত খাব গৈছি। হয়। লত গছিলি ভাত খাব।
অ মই মানে দুধ নৈ গলে হত অ অ অ পেলে মানে মাই কলেজ গলে হোটেলত ভাত খাওৱে। আহ দৰমুৱা সোমাইছে না।
হয় নেকি?
উম।
কি জপ কৰি আছা বৰ্তমান?
উ জব মানে এইটো জব বুলি নকয়ৰে ইয়াত তাৰ লিংক দি
হয় হয় নেকি ত মোকো শ্বেয়াৰ কৰিবচোন